হয় কত আছা তুমি?
মই ঘৰত আছো আপোনাৰ মাতটো অহা নাই ৰখিব।
অঁ এই কি খবৰ?
হয় হয় মোৰ কবৰ বহুত ভাল
অ অ এতিয়া এতিয়া ক এটা বাজিছে আহ এতিয়া চাহ এঘাৰটা বাজিলেই বাৰু ভাত খোৱা হৈছিল নাই এতিয়া।
নাই নাই মই খোৱা পৰা উঠিছোহে মানে ভাত খোৱা বোৱা হোৱা নাই মোৰ।
অ অ অ ঠিক ঠিক আছে এতিয়া, কালি ভাওনা চাই কেনেকে পালে কেনেকুৱা পালে?
অ নাচাই মোৰ বহুত ভাল লাগিল তাতে ময়ো ভাল হৈছিলো নহয়।
হয় হয় আপুনি কি ভাও লৈছিলে?
হয় মই মই কৃষ্ণ ভাও লৈছিলো।
হয় কৃষ্ণ ভাৰদূুত এনে আপোনাৰ মেকআপ কোনে কৰিছিলে
মেকআপ আহিছিলে মেকআৰ্টিষ্ট আহিছিলে যে। ত মানে স মেক আপ কৰিলো আমি।
অ অ দিয়ক ময়ও বাৰু কালি ভাওনাখন ভালেই পালো
হয়, আপুনি চাব গৈছিলে? আপুনি মোক দেখিছিলে? অহ, তাকে
অ', এতিয়া কি কি কৰি আছে?
মই মানে ঝাৰুডাল হাতত লৈ ঠাই সাৰি আছো মানে।
অ', ঠিকেই আছে বাৰু।
ৰোখতে ঘৰ চৰ সাৰি যাব লাগে ন?
হয়, হয়, হয়। এতিয়া মানে আপোনাৰ ডিউটি কেইটাৰ পৰা ষ্টাৰ্ট হয়?
মোৰ ডিউটি দুটপা।
অ', এতিয়া তেনেকুৱা ঠিকেই আছে বাৰু। কথাবিলাক মানে আহ, কথা এটা সুধিম বুলি ভাবিছিলোঁ।
হয়, সোধকচোন হয়, হয়। হা
আমাৰ বিহুকেইটা? হেল্ল, ম বিহু কেইটা?
বা আপুনি মোক এইটো সুধিছে আমাৰ বিহু তিনিটা মই অসমীয়া ই জানিম আউ বহাগ বিহু, মাঘৰ বিহু, কাতি বিহু। হৈছে নে?
হৈছে বাৰু কিন্তু আপোনাৰ পাৰিছে, পাৰিছে আপুনি এনে কোনটো বিহু বেছিকে ভাল পায়?
মই চবতছে বেছি বহাগ বিহু ভাল পাওঁ।
হয়, হয় মই বহাগ বিহু হয়, হয় বহাগ বিহুটো আপোনাৰ অতিকৈ প্ৰিয় মোৰ।
হয়, হয় একেই দিয়ক।
নাচপাগ কৰো, খেল ধেমালি হয়।
হয়।
বহুতেই আমাৰ বিহু থাকে। তাৰ ভিতৰত এই বহাগ বিহুত, ত' আমাৰ কাৰণে বহুত স্পেচিয়েল আৰু ভাল হয়।
হয়।
উম, এতিয়া আপুনি কি কৰি আছে?
মই মানে এয়া আৰু ওলাই গৈয়ে আছো। ডিউটি আছে যে, মোৰ।
অ', ঠিকে আছে বাৰু। ভাত খালে?
আপুনি এইটো কথা মোক দুবাৰো সুধিলে এতিয়ালৈকে, মই ভাত খোৱা নাই?
অ', -অ', চাহ খালে?
নাই-নাই মোৰ মুখেই ধোৱা নাই এতিয়ালেকে।
উম।
আপুনি খালে?
খালো-খালো-খালো, মই সুৱাৰ পৰা উঠিলো সোনকালতেই-সোনকালতে উঠি খালো।
বাহ, কেইটাত উঠে আপুনি সোনকালে?
মইতো চাৰে সাতটাতে উঠিলো।
বৰ সোনকালে উঠে। টাইমটো শুনি ভাল লাগিছে।
আমি মানে সোনকালতে উঠো আমি মানে কাম চাম কৰি থাকিব লাগেতো।
বা, আপুনি কি কৰে এনে পিছে? ক'ত জব কৰে?
কামেই কৰোঁ।
অ', মানে এয়া খৰি ফলা।
উম, সেইয়ায়ে উম।
সেয়া‌ এবিধ কামেই বাউ।
হা-হা,
সেইয়া
অ', ঠিকে আছে বাৰু এনেই আপুনি এতিয়া অহ কিমান বয়সৰ হ'ল? হেল্ল', -হেল্ল'। হেল্ল', তই কাটি দিলি বালৰ